হেল্ল', অ, কি কৰিছা এ এনেই আছো তুমি।
মই এনেই ওলাইছো বাকী
অ, তোমাৰ মোবাইলটোত নেটৱৰ্ক নাপায় নেকি ইমান।
জানো মই চোন মই হেৰি অনলাইনে আছো মানে কিন্তু কিয় গোন্ধ অহা নাজানো।
অ, মই মাৰি আছো তোমাক এনে মানে মেছেজ টো যে দেখুৱাই আছে বৈ হয় নহয়। চাল মানে একাউন্তো যিহেটো খাই আছে।
অ', এতিয়াতো সিহতক ফুল পাই আছে, তেতিয়া কিয় জানো পোৱা নাছিলে।
অ', ভাত খালা? অহ, মই খালো তুমি।
অ', হেৰি।
কি দি খালা?
মানে হেৰি খালো দালি আলু এনেকে মাছৰ লগত খালো তুমি কিহেদি খালা?
মই দালি আলু ভ পিতিকা। তাৰ পিছত পটল ভাজি তাৰ পাছত ডিম
অ, হেৰি তুমিও হেৰি কৰি আছা ন, নাৰ্ছিং কৰি আছা ন?
পিঠা বনাইছে।
হা- হা
আছ মই নাৰছিং কৰি আছো।
আজি ক্লাচ আছিল নেকি?
আজি ক্লাছ নাই কালিলৈ আছে একজাম আছে কালিলৈ আমাৰ।
উম সে কি কয় এমাহত চাগে ইমান বেছিকৈ শিকা নহয় ন। এতিয়াতো এমাহে হৈছে শিকা তোমাৰ।
অ, বেছি হোৱা নাই, তেও মানে অলপ চলপ হৈছে আৰু প্ৰেছাৰ জোখ। হ নাই বা। টিম বিলাতো মানে কেনেকে কি কৰিব লাগে সেইখিনি শিকিছো আৰু।
উম
নিজে কৰিব পৰা হম, প্ৰেক্টিকেল যেতিয়া হ'ব তেতিয়াহে নিজে একম মানে প্ৰেটেল লত শিকিলে হা
অ, এনেইতো এতিয়া ডাইৰেক্ট লিখি কৰি দিছে চাগে ন আৰু নোটছ বিলাকহে দিছে হয়।
অ, এতিয়া লিখি দিয়ে নোটচ দিয়ে আৰু মানে মেমে দুখায় দিয়ে কেনেকে কি কৰিব লাগে। লাগে এনেকে। পেছাৰ জোখাতো মেমে দুখায় দিয়ে। অ, সজুলিবোৰ দি কিনে খাইতো - খাই দিয়ে এইটো বস্তু কেনেকে ইউজ কৰিব লাগে বা এইটো বস্তু কেনেকে ইউজ কৰিব লাগে।
উম - উম।
তেনেকেই আৰু।
উম, গোটেই এবছ দুবছৰত কিমান মান হব।
দেৰ বছৰ আমাৰ কৰ্চ হ'ব ন। আমাৰ এক বছৰীয়া কৰ্চ কিন্তু চাৰ্টিফিকেট দুবছৰীয়াই
আহঁ।
অহ পোন্ধৰ হাজাৰ যায় আৰু। মানে ক্লাছত পোন্ধৰ হাজাৰ যায়। আৰু ৰুম ভড়াতটো সেইটোতো এষ্টাৰ। সেনেকে কৈ যায় কেইটামান পইচা
অহ পোন্ধৰ হাজাৰ মইতো বহুত যায় বুলি ভাবিছিলোঁ মানে এনেকে হেৰি প্ৰাইভেটকে পঢ়িলে বহুত যায় বুলি কয় দেখোন। তুমি যিমান খিনি কৈছা ত মানে তাতকৈ দুগুণ যায় বুলি কয়।
উম নাই নাযায়, মানে হয় আমাৰ মৰিগাঁওত কোনখন আছে, সেইখনত কৰ্চ হয় দেৰ বছৰ আৰু মানে ক ছয় মাহৰ প্ৰেক্টিকেল নগাঁৱত আহিব লাগে। তাত যায়। কিন্তু আমি কোনখনত লগাই ননহয় সেইখনো ইমান নেযায়। মানে, কি ছমাহ আমাৰ কচ ছয়মাহত বাৰহাজাৰ আৰু এডমিছন ফিছ, এডমিছিছ তিনি হাজাৰ আৰু প্ৰ প্ৰটিকেলত যায় ছয়হাজাৰ মানে মুঠ দিব লাগে ছয়হাজাৰ আৰু বাকীখিনি মানে চ
কোৱা।
আৰু মানে এই বাকী খিনি হেৰিতটো নিজৰ আৰু, মানে ৰুম ভাড়াতটো সেইটোতো আৰু ৰুম ভাড়া আৰু খোৱা বোৱাতো ঘৰতেতো খাবই লাগে ন।
গম পাইছোঁ।
অ তেনেকুৱা।
মোকো আমাৰ ফালে ক মানে আমি যেতিয়া সুধো মানে হয় আৰু গম পোৱা গম পোৱা যাওঁ তে মানে পইচাটো মানে বহুত যায় বোলে ভয় খাই ন ল'ৰা ছোৱালী বিলাকে সেইকাৰণে কৰিবলৈ কাৰোবাৰ কৰিব মন থাকিলে মানে কৰিব ক'ব' নোৱাৰে পেমেণ্ট টো বেছি লাগে বোলে লাখত যায় বুলি কয়।
পোন্ধৰ হাজাৰ আৰু ছয় হাজাৰ মানে এক পঢ়া নামত একৈশ হাজাৰ যায় যায় আৰু বেছি নাযায় নিজৰ মানে পঢ়া নামত আৰু এইটো ৰুম। ভাড়া নাইবা ক্লাছ কৰা, সেইটোতো এক্সট্ৰা চবৰে হয়নে নহয়?
সেইটো এক্সট্ৰা হ'ব পঢ়িব লগা হ'লেওতো। বেলেগত যে পঢ়িব লগা হ'লেও তেতিয়াতো ৰুম ভাড়াটো এক্সট্ৰাই হয়। নাই তেনেকুৱা টাইপৰে হৈ আছে এতিয়াও।
অ কি কিছুমানে নাৰ্ছ নপঢ়ি যদি হোষ্টেলত থাকি মানে স্কুলৰো পঢ়া, তেতিয়াও তো ৰুম ভাড়াতো যায়
উম।
ধৰি কিনে কিন্তু আমাৰ ইমান পইচা নাযায় আমাৰ। সেই একৈশ হাজাৰটোৱে যাব আৰু। পঢ়া নম্বৰ কিন্তু এইকেইটা হেৰাই যদি। মানে নিজে ভালকে পঢ়িব পাৰো ন, তেতিয়া হলেতো লাইফৰ কাৰণে কিবা এটা হাতত আহিব।
তাকে
কাৰণ, অ নোৱাৰিলেও ফাৰ্মাচী এখনত থাকিব। শিকি হ'লেও থাকিব পাৰিম।
অহ আৰু তোৰ মানে ঘৰৰ ফেমিলি কাৰবাৰ কিবা হ'লেও তেতিয়াও অলপমান সহায়।
অ নিজৰ ঘৰৰ ফেমিলি। বেলেগ নহলেও মাহঁতে ইমান প্ৰেছাৰ হৈ থাকে আইতাহঁতেও ইমান প্ৰেছাৰ হৈ থাকে। সিহঁতৰ কাৰণে অলপ সহায় হ'ব।
উম মইতো এতিয়া হেৰি কেইদিনমানৰ আগত মাক লৈ হস্পিতেলৰ পৰা আহিছোঁ হে। মানে কি কয় হেৰি হৈ আছিল ন, এই পিচ চাইড মানে বিষ হয়। সাৰ বিলাক যে গেছৰ প্ৰব্লেম মানে বেছি। ৰাতিপুৱা হ'লে গেছটো বেছি হৈ আহিলে। যে পিছচাই দে মানে হাল মাৰি মাৰি ধৰা হ'ল এতিয়া।
অহ
গেছ আছে বুলি ৰাতিপুৱা সদায় নেমু যে খালি নেমুটো চেপি দিওঁ। সি মানে এটা-এটাকে খাই বাৰু, পানী লগত নাখায় এক্সট্ৰাকে খাই
উম, বহুত টেঙা হৈ যায় চাগে চল
উম। গেছ টো অভাৰ হৈ গলে যে এতিয়া মানে হাৰ প্ৰেচাৰ হৈ গৈছে। এনে যে মানুহজনী মানে ল' প্ৰেচাৰ হয়, হয়নে কিন্তু গেছটো কাৰণে মানে হাই প্ৰেছাৰ হৈ গৈছে, গৈ
তিতা-চিতা খাব নিদিবা, তি তাৰ তাৰ পিছত কুলা কচু মানে ভাল বস্তু ভিটামিনৰ বস্তু ইমান খাব নিদিবা বেছি ভিটামিন বস্তু খালে প্ৰেচাৰটো তেতিয়া মানে মূৰত উঠি যাবগৈ
উম, নিদো অ
এনে এনেকে খাব দিবা আৰু মানে তেতেলী খাই থাকিব। কিবা নাইবা নহৰু যে সেয়া এফুট, দুফুট খাই থাকিব দিবা, তেতিয়া প্ৰেচাৰটো নহয় আৰু ভাল।
উম কৈছো বাৰু নহৰু নহৰু, নহয় মানে কি কয় কবাচোন। কথা এটা শুধু? সুধো।
কোৱা?
এই মানে ল' প্ৰেচাৰ, হাই প্ৰেছাৰ দুয়োটাই থাকে মানে
অ।
তোৰ এইটো বাঢ়িছে, ল' প্ৰেছাৰ নো কমি আছে, ল' প্ৰেছাৰ তো কমিয়ে মানে সেইটোতো কমি আছে মানে আও এইটো বাঢ়িছে হয়নে?
অ
মানে তাৰ পিছত মই বুজি নাপাওঁ মানে সেইটো কথা যে দুইটা থাকে মানে কিছুমানে ল'প্ৰেচাৰটো বাঢ়ে ল তাৰপিছত, অ হাই প্ৰেছাৰ টো বাঢ়ি আছে বুলি কয়, ল' প্ৰেচাৰ টো কমি আছে বুলি কয়, মানে দুইটাই একস্টা-এক্সট্ৰা ন
অ, মানে যোনটো ল' প্ৰেচাৰ হয় ন, সেইটো প্ৰেছাৰটো মানে একে একেবাৰে লো নাইকিয়া হৈ থাকে। তেতিয়াও প্রব্লেম আৰু যেতিয়া মানে। প্ৰেচাৰ হাই প্ৰেছাৰ হয় তেতিয়াও প্ৰেব্লেম প্ৰব্লেম।
কিন্তু জোখা বস্তুতটোতো এটাই জোখে হয় নে
অ, জোখাতটো এটাই জোখে, কিন্তু মানে কি জানা যেতিয়া হাই প্ৰেচাৰ হয় তেতিয়া হ'লে হানড্ৰেড তৰ পৰা ছিক্সটি ভিতৰত থাকিব আৰু যদি ল' প্ৰেচাৰ হয় তেতিয়াহ'লে হানড্ৰেডৰ পৰা ফৰ্টি ফি। তেৰত থাকিব ফৰ্টিৰ তলত আহিলে মানে গম পোৱা যায় আৱ। লো প্ৰেচাৰত কওক কমি গৈছে, তেতিয়া প্ৰব্লেম্। আৰু যদি হাণ্ড্ৰেডৰ পৰা মানে ছিক্সটি আপত থাকে তেতিয়া হ'লেও প্ৰব্লেম মানে হাই প্ৰেচাৰ হৈ থাকে। হানড্ৰেডৰ পৰা মানে ফটি, ফৰ্টি ফাইভত থাকিলে। ফাল আৱ।
অ, গম পাইছো এতিয়া হাই প্ৰেচাৰ টো বাঢ়িছে বুলি কয়, কিন্তু আকৌ ল' প্ৰেচাৰ টো কমি আছে বুলি কয়, মানে এতিয়া এইটো বস্তু খোৱালে মানে ইয়াৰ কাৰণে প্ৰব্লেম আও সেইটো বস্তু খুৱা খুৱালে মানে তাৰ কাৰণে প্ৰব্লেম। মানে সেইকাৰণে মানে মোৰ। বহুত কনফিউজন হয় এনেকে গম পাইছা।
ডাক্তৰক সুধি ল'বা যে কি বস্তু খোৱালে মানে দুইটাৰ কাৰণে ভাল হৈ যাব। তেতিয়া হ'লে তোমাৰ ডক্টৰৰ কব, এইটো বস্তু খোৱাব যায় তেতিয়া হলে ভাল হৈ যাব। এনে জানো যদি বোলে হাই প্ৰেছাৰ হয়। তেতিয়াহ'লে টেঙা চেঙা তেতেলি চ মানে তেতেলি অলপ চলপ নাইবা বগৰী আচাৰতো যে বনাই থৈ দিয়ে মিঠা আচাৰ। তাৰ পাছতো সেনেকে নাই বা নহৰু এফুট, দুফুট খাই থাকিলে তেতিয়া প্ৰেচাৰটো নাইকিয়া হৈ যায়।
অ সেইটো মই গম পাইছো যে হাই প্ৰেচাৰ হলে নহল ব লাগে। কিন্তু আকৌ যে ল' প্ৰেচাৰটো আছে যে সেইটো কাৰণে আকৌ নহৰুও খাব নোৱাৰে, সেইটো প্ৰব্লেম মানে।
ল' প্ৰেচাৰ নাথাকে নহয়, হয় চুগাৰ থাকিব, প্ৰেছাৰ থাকিব, ল' প্ৰেচাৰ হাই ত পছত দুইটা এজন মানুহ তাত নাথাকে।
নাথাকে।
হয়, হাই প্ৰেছাৰ থাকিব, নহয় ল' প্ৰেচাৰ থাকিব এজন মানুহ তাত
উম।
কিছুমানে আকৌ চুগাৰো থাকে হাই প্ৰেচাৰো থাকে ফেটি লিভাৰ বুলি কয় সেইটো গেছ বেছি হলে ফেটি লিভাৰ হয়। সেইটোও থাকে সেই তেতিয়া বহুত।
হয়।
চেত। টো লিভাৰটো কিয় হয় মানে, যেতিয়া মানে কিছুমানে যে, হয় মাংস মাংস খালে, মানে মাংসত থকা তেলবোৰ যে কিবা এটা বেয়া তেলো থাকে ন সেই বস্তুটো যেতিয়া খাই দিয়া যায়, তেতিয়া তেতিয়া হ'লে মানে ফেটি লিভাৰ হৈ যায় গৈ, লিভাৰত হেৰি হয় যে ন
তেতিয়া তেতিয়া কি কি বস্তু খাব লাগে মানে
ফেটি লিভাৰ হলে বহুত বস্তু খাব নোৱাৰে। মাংস খাব নোৱাৰে পিছলৈকে। তেলজাতীয় বস্তু খাব মকোনোৱে ভাজা, পুৰা বস্তু ইমান খাব নোৱাৰে।
অহ
মানে চব এনেকোৱা আৰু চব্জি তবজি খাব পাৰি কিন্তু বেছি মাংস জাতীয় মানে তেৰাল জাতীয় বস্তু। খাব নোৱাৰি, তেলাল মাছ খাব নোৱাৰি তেতিয়া যেনেকে এতিয়া চন্দা মাছৰ বহুত তেল কচ মাছৰ বহুত তেল সেই মাছবোৰ খাব নোৱাৰি তেতিয়া
কি কি খাব লাগে তেতিয়া?
অ হা
কি-কি খাব লাগে?
এই তেতিয়া মানে শাক পাচলি কম মানে মাছৰ হ'লে। ৰৌ মাছ তেল নাইকিয়া মাছ নাইবা মাংস খালেও বেছি তেল নোহোৱা মাংস ঘতো সেনেকোৱা হলে হৈ যায়
উম-উম
কি কৰি আছা তুমি?
পইণ্ট কেইটা থোৱা নাই এনে শুই আছো
অ, দিয়া শুই থকা নহ'লে পাছত কথা পাতিম দিয়া।
দচ মিনিট। অ হ'ব দিয়া। পাছত কথা পাতুং।